হেল্ল' অ। হেল্ল' শুনিছে নে? শুনিছো মই। অ, অ।
কি কৈছা?
এইয়া এনে এই হেৰিলে গৈছিলো, ফিল্ডলে গৈছিলো।
অ, অ।
তাৰপিছত ফিল্ডৰ পৰা আহি পেলাই এই চুফাৰখনতে শুই আছো বাহিৰত।
কিমান সময়ত পালাহি?
ফিল্ডৰ পৰা চাৰে ছটা মান বাজিলে।
নহয়, নহয়। হেৰিয়াপা উ ক'ৰবালে কলেজলৈ গৈছিলা? অ।
পায় তিনিটামান বজাত পালোহি।
অ, অ। কি শিকাইছে?
কাটিং শিকালে।
হেৰিয়াৰ নে ব্লাউজৰ?
ব্লাউজৰ। উম ব্লাউজৰ।
উম।
ব্লাউজৰ কাৰণে। অ ব্ৰা কাটটো টান বুলি কৈছে, জানো এইটো কিবা এটা কৈছিলে নামটো। আজি বেক চাইটটো শিকালে। তাৰপিছত ফ্ৰণ্ট চাইটটো গোটেইটো কম্লিত নহল।
অ, অ, অ। এতিয়া সেই পাৰত কাটি কাটি দিবলৈ দিছে নে?
কাটি দিবলৈ দিছে অ। কাইলৈ এটা কাটি লৈ যাবলৈ দিছে।
অ, অ।
ভাত বনাইছা নাই?
তেনেকুৱা
কি কৈছা বুজি পোৱা নাই। অ, অ। সেই তেনে কাটি থোৱা অৰ্ডাৰ দি আনিছা? অ বনাইছা? অ এইবোৰ ঢেয়ং ক ঔ। অ এইবোৰ অংক অঁ জানানে?
ভাত খোৱা নাই নহয় অঁ অঁ উম
অঁ! ক' বোলিব গমছে নাই অংক আছে অংক আছে। এইবোৰ কাট ন মেল দি নে
হাঁ
এইবোৰ কাটিতেনে মেলিতেনে অংক আছে
অংক আছে অ এ সেইবিলাক নাই পোৱা কাৰণে সেয়া কোৱা নেকি মই সেৰৰি অৰ্ডাৰ দিছো জক ম ব ন জান
উম
সেইকাৰণে ডাইৰেক্ট সেই হে কটা সেই চবোৰ এনেকে কাপত বহত পেলাই কাটি পাইছিলা অঁ শিকোৱা ভাল শিকোৱা
অঁ আমাক ইণ্ডাষ্ট্ৰি কোনোবা ইণ্ডাষ্ট্ৰি থকা মান
উম ভাত খোৱা নাই নহয়?
ভাত খোৱা নাই মই বনাই হল নেকি নাই তাত বৈ আছে।
মোৰ হ'ল বা হেৰি
গাটো। উম আজি বহুত। এ দিনৰ মদ ধৰিব গৈ হৈছে যে একদম গাটোত ইমান বিষালে আজি বহুত দিনৰ মূৰত দৰিব গৈছো বোলো গাটো বহুত বিষছে আছে।। কলৈ।
ৰাতিপুৱা ৰাতিপুৱা যাম। মৰ্ণিং ৱাক কৰিবলৈ যাম।
অ অ বেলেগ অ। আপোনালোকৰ সন্থাটো। উম
সন্ধাটো অ ফ কৰি কৰি জগাম অঁ
অঁ এনে নৰ্মেলি নাপাতিবা এই কথা পইচাঁৰ কাৰণেহে পাতিবা পইচাঁৰ এ আঁহ কি কৈছে শুনিছানে নাই। নৰ্মেলি বুলি কথা নাপাতিবা একদম প সেইকাৰণে বাৰু
অহ,
উম,
গম পাইছো উম,
অ পিল ল
হেৰিহে কইয়ে আছিল মাৰ ফোনটো ভালকে নুশুনি কি কথাবোৰ। অহ, মানুহ থাকিব দেই হঠাৎ কিবা হৈ যায়। ইমান বেছি কয় সেই কানত লৈ থাকে ফোন হয়।